অ হেল্ল'
হেল্ল'
অ ভাল
ভালে দিয়া কি কৰিছা
এয়া কি কৰিবা আজি গৰম বাহিৰতে বহি আছো
উম গৰমটো বহুত ন
এ একদম বহুত গৰম পৰিছে
বৰষুণ দিছে নাই
উম বৰষুণ নাই দিয়া যেনিবা ৰ'দেই দি আছে অ কিবা হেইয়া ঐ এক দিনৰ ৰ'দে দি আছে
উম উম এইকেইদিন সদায় আমাৰ ইয়াতো বৰষুণ নাই
উম বৰষুণ নাই বহুত গৰম পৰিছে তাকে তুমি স্কুল গৈয়ে আছিলা ন
উম স্কুল গৈ আছো গৰমবন্ধ হোৱাই নাই যে গৰম বন্ধ এ হবহে শনিবাৰৰ পৰা
অ এনে কিছুমানক আমাৰ ইয়াত হ'লেই শংকৰদেৱৰ এক তাৰিখৰ পৰা উম
তোমাৰ ল'ৰাটো এতিয়া কোন ক্লাছ পালেগৈ
ষোল্ল
অ অ
মাহাহতৰ ভালেই আৰু অহহহ ভালেই উম ভালে তাকে বোলো গৰমতকে অ চাহ খালো তোমালোকে খালা
নাই নাই আমি খামহে ওলাই গৈছিলো যে আহিছোহে এতিয়া
অ মায়ে কি কৰি আছে
মা শুইয়ে আছে বেমাৰ যে
কি গা বেয়া নিকি
উম হৈয়ে থাকে আৰু এনি টাইম তেনেকুৱা গা বেয়া জ্বৰ চৰ নহয় হয়ে আও এই কঁকালৰ বিষ ভৰি বিষ পেটৰ বিষ
উম মানে এইটো পিছত সেইটো ন
উম
হু দিয়া
ঘৰলে আহিছা নাই
ঘৰলে যোৱাই নাই
অ গৰম বন্ধত আহিব পাৰিবা আও
উম' এতিয়া বন্ধত যাম আৰু। তাকে বোলো গৰমত। ভাত নাই নাই কৰিমহে। মই চো তোমাৰ পৰা কিবা ৰেচিপি এটা শিকো বোলো ধুনীয়া ধুনীয়া বনোৱা।
উম তাকে দুপৰীয়া কিহে খালা?
দুপৰীয়া এইয়া ভেবেলীলতা আৰু ইয়া মাছ বনালো।
অ' অ'।
অ' তুমি ধুনীয়া ধুনীয়া তৰকাৰী বনাব জানা? চব্জি বনাব জানা বোলো, দেহা পাই শিকিব লাগিব।
উম, এতিয়া কি বনাবা?
এতিয়া এতিয়া কি বনাও জানো। পচলাও আনি থৈছো কলপচলা, তুমি জানা কলপচলা বনাব?
কলপচলা মাহঁতে বনাই, মই বনাই পোৱা নাই খালি। কলপচলা এই আলু আৰু চয়াবিনৰ লগতহে বনোৱা দেখিছো। তোমাৰ, মই বনাই পোৱা নাই বাৰু নিজে।
অ' অ' অ' কলা সাৰ দিব লাগে। বহুত
আদা আদা, নহৰু দিয়ে আদা, নহৰু দিয়ে জ জ্বলা জালুক দিয়ে। জিৰা সেনেকে প্ৰথমে ভাজি। লয় আৰু সেইখিনি তাৰ পাছত সিজাৰ পাছতে হেৰি দিয়ে নেকি? নহয় নহয় সিজিবলে কাৰণে সাৰ দিয়ে।
অ' সেইটো সিজিবলে কাৰণে সাৰ দিয়ে।
আলু, চয়াৰবিন সেনেকে বনাই বুট দিও বনাই।
অ' বুট দিও বনাই ভাল আৰু নহয় এ কেতিয়াবা কি জানানে? মুৰ্গী মাংস
অ' মুৰ্গী মাংস লগত অ'। অ' এই মুৰ্গীৰ লগত হেৰিও খাই নহয় এইয়া কি আছিলে এইটো কলডিলো খাই। অ' কলডিল খায় মুৰ্গী মাংসৰ লগত তাৰ পিছত আকৌ পাৰ মাংসৰ লগতো খায়।
অ' - অ' তুমি বনাই পাইছা জানো?
উম, এই পাৰ, বহুত বছৰে হ'ল খোৱাই নাই পাৰ।
উম - উম।
পাৰৰ লগত খায় বাৰু।
উম।
এ পাৰতো আকৌ হেৰি যে, প্ৰেছাৰৰ কাৰণে বেয়া।
অ' প্ৰেছাৰৰ কাৰণেও বেয়া- এনেও এতিয়া গৰমত উম নহয়, এতিয়া গৰমত মানে কি খাব লাগে জানা, এইবিলাক ধৰা ভেবেলি লতা, আকৌ এইবিলাক এইটো কলপচলা, এইবোৰ- অ' এইবোৰ বস্তু ঠাণ্ডা।
ঠাণ্ডা উম। আগতে হেৰি ওলাবলে- এই ঔটেঙা হৈছে ওলাবলে। খাবলৈ হৈছে । অকণ - অকণ হৈ আছে, লাগিছেহে।
উম, ঔটেঙাই দি মাছ বনাবলৈ বহুত ধুনীয়া টেঙা তৰকাৰী।
উম, ঢেঁকীয়াৰ লগত। ঢেঁকীয়া, তাৰছত কঠাল গুটি।
অ'।
ঢেঁকীয়া, কঁঠাল গুটি, মাছ, ঔটেঙা। খাবা আৰু এতিয়া ওলোৱা। এ হেৰি হৈ আছে যে, একদম সৰু সৰু হৈ আছে। কিন্তু বজাৰত ওলাইছে বাৰু ঐটেঙা। মই কালি দেখিছিলোঁ বজাৰত।
অ'। সৰু - সৰু হৈ আছে ন'। এতিয়া- অ' ভাইদ সৰু হ'লেও কিন্তু দালিত দি দিব লাগে, ধুনীয়া লাগে।
অ' গোন্ধ এটা ওলায় আৰু। কিন্তু সেয়া টেঙা-চেঙা একো নহয়। খালি গোন্ধটো ওলাই আহে গোন্ধটোৱে ভাল
গোন্ধটোৱে ভাল লাগে খাবলে। হেল্লো কঁঠাল গুটি খাবলৈ পাইছো কঠাল গুটিত উ কঠাল গুটি মাছ বনাই পাইছ নে নাই?
পাইছো পাইছো নেমু অকণ দি নেমু চেপি খাবাচোন কঁঠাল গো অ সেই প্ৰেচাৰ কুকাৰত যে আলু গুটি তাৰপিছত কঠাল গুটি বইল কৰি ল'বা তাৰ পিছতে পাচপোৰণ এনেকে পিয়াজ জলকীয়া দি তাৰ পাছতে নিমখ কন চেপি দিবা মাছ দি দিবা। বহুত ধুনীয়া লাগে খাই।
বনাব লাগিব ৰবা আজি। নহলে ভাল লাগে গৰমত টেঙা জোল অকন খাই।
অ' গৰমত সেইবিলাক খাইয়ে ভাল লাগে। দালি যে দেখিব মন নোযোৱা হৈছে দালি কিমান খাবা এটো সাঁজোতো দালি সিটো সাঁজোতো দালি চব দালিয়ে দালি আৰু।
কি খাবা আৰু এনি টাইম দালিটো মানে কমন মানে কি আনি পেলাই থৈ দিব পাৰি ন ষ্টকত। এতিয়া বেলেগ এটা বস্তুতটো আনি থৈ দিব নোৱাৰি।
উম দালি আৰু আলু। এই দুটা বস্তু নহলে নচলেই পাকঘৰ। উম এইকেইদিন বাৰু যেনে তেনে ক পাকঘৰ খন বা এই কঁঠাল গুটিয়ে দখল কৰিচে আৰু চব ইফালেও কঠাল কঠাল গুটি সিফালেও কঁঠাল গুটি।
আলু আলু এভইড কৰিছে।
উম, আলু অকণ এইকেইদিন দাউন পৰি আছে।
উম। গৰমত ভালো লাগে আকৌ কঁঠাল গুটিটো কি কৰিব লাগে হেৰি আকৌ অকণমান সেনেকে ঔকিয়াই ঔকিয়াই দিব লাগে কটাৰি দি দি পেলাই এ কেৰাহীত ভাজিবও পাৰি নহয়।
ভাজিব পাৰি অ' খাও তেনেকে। মিঠাতেল, নিমখ, জলকীয়া, পিয়াজ।
উম কি ধুনীয়া লাগে। পিটিকা কৰি খাইও ভাল লাগে, বহুত ধুনীয়া লাগে। হম
আক এই পাতল একদম পাতল পাতলকে যে কুটি পেলাই খাই পাইচা, একদম পাতল- পাতল কে তেলটো অলপ বেছিকে দিব লাগে কিন্তু।
অ' নাই পোৱা, নাই পোৱা কোৱাচোন কেনেকে নাই পোৱা কোৱাচোন কেনেকে
এইে কথাল গুটি হেৰি কৰি ল'বা এনেকে বাকলিটো গুচাই একদম এককে পাতল পাতলকে যে চকলীয়া তাৰ পিছত সেই তেল সৰহকে দি ভাজিব লাগে। বহুত ধুনীয়া লাগে খাই পাপৰৰ নিচিনা লাগে।
অ' মই তেনেকে খাই পোৱা নাই এনে বইল কৰি ধৰক
কিন্তু সে মানে এই কটা খিনি বহুত হেৰি আৰু কাতা কুটিবলৈ এলাহ লাগি যায় ইমান টিকলা টিকলা গুটিগেতা তুমি এটা এটাকে কাটি থকা কাটি থকা হয় সেইয়াই আৰু কটা উম অলপ সময় লাগে খালি কিন্তু খাবলে ভাল লাগে আৰু।
উম, উম-উম। যিটো বস্তু মেহনত হয় বনাবলে সেইটো আকৌ সোৱাদ বেছি হয়।
সোৱাদ বেছি উম।
সেইটো দালিতো তেনেই বনাই থব পাৰি। ওপৰতে সেইকাৰণে দালিতো মেহনত কৰিব নালাগে সেইকাৰণে খাইও ভাল নালাগে।
উম, চবফালে দালিয়ে দালি আৰু দালি বনালে খঙয়ে উঠে। তাতকে সেই শাকৰ তৰকাৰী খোৱাই ভাল আৰু মোৰ যে একেবাৰে দালি বনালেই খঙ উঠে।
উম শাক বনালে আক ধৰ এতিয়া গৰম দিন নহয় ই টেঙেচি শাক খাই পাইছা, হম অ' বহুত ধুনীয়া গৰম গৰমত সেইটো বনাব লাগে উম, ভাল লাগে আকৌ হেৰি কৰিবাচোন
সোলেঙনে কেনেকুৱা এটা আছে নহয়।
সোলেং আছে খেচেং টেঙা আছে অ খেচেং টেঙা আছে
খেচেং টেঙা অ সেইটোৱে মনত পেলাই আছো গৈ পেলাই মধু সোলেংটো মনত পৰিলেগে এই ৰঙা ৰঙা পাত যে সেইটোৱে খে চেং টেঙা নহয় জানো অ অ উম আৰু যে গুটি গুটি লাগে যে জেলি বনাই যে
অ তাত গুটি গুটি লাগে কিছুমানে টেঙা মৰা কয় মানে যে ঠাই লৈ লৈ নাই অ ঠাই হে বেলেগ সেইটো মানে কি জেলিও বনাব পাৰি
পাৰি অ আৰু এটা আছে যে কিবা পিয়ালি পালেং নে কিবা বুলি কয় যে
কয় সেটো আছে অ ফুল ফুলে সেটো অ এইটো খাই পোৱা নাই কেনেকে বনাই মানে কোৱাচোন
সেটো এই বিলাহী বিলাহীৰ লগত বনাই বিলাহী তাৰ পিছত সেই পাতকেইটা এনেকে কু এনে পাঁচফুৰণ কে কেঁচা জলকীয়া এনেকে আদা নহৰু অলপ দি তেলতে তাপা সেই পাতগিটা দি দিবা আৰু পাত কিটা দি তাৰ পিছত এ বিলাহী দি দিবা সেইখিনি যেতিয়া সিজি যাব তেতিয়া দাইলটো প্ৰথম বইল কৰি থবা আৰু তাৰপিছতে সেই ডাইল অকণ ঢালি দিলে হৈ যায় আৰু মাছ দি দিবা আৰুে দালি দালি নিদিলেও হয় যদি টেঙা পাতটো বেছিকে থাকে তেনেহলে তেনেকেও বনাব পাৰি আলু ভাঙি
উম উম
উম
সেনেকে বনাই ন গৰমত অৱশ্যে এইবিলাক খাবই লাগে
উম
আকৌ কচু পাতত দি খাই পাইছা নাই
অ পাইছো পাতত পাতত মানে কি আজিকালি জুই চুই এনেকে ধই থকা নহয় ইমান গৰম পৰিছে এতিয়া কতো জুই থাকিবা সেই আমি সেই কুকাৰত দিহে খাওঁ কুকাৰত হে কাটি ধু উম মান ধনীয়া নৰসিংহ দি আদা নহৰু দি আৰু জলকীয়া হেনেকে পিটিকি খাওঁ পাতত দিলে বাৰু সোৱাদ বেছি হয় কিন্তু সেই পাতত আৰু এতিয়া ইমান গৰমত আৰু জুই ধৰি থাকা
অ আজিকালি মানে আগৰ দিন নাই ন আগতে প্ৰতি ঘৰতে খেৰ থাকে
খেৰ থাকে অ খেৰ বাৰু আছে আমাৰো কিন্তু এ গৰম যে
অ এতিয়া সকলোৱে ঘৰত ধৰ আজিকালি খেৰটো নাথাকেই সেইটো কাৰণে এনেকুৱা হ'ল আজিকালি চব প্ৰেছাৰতে দি দিয়া হল আৰু
কিন্তু সেই জুই মানে খেৰৰ এটা বেলেগ সোৱাদ আহে এই হালধি পাতত যে মেৰিয়াই দিয
এই সেইটো একদম কেনেকুৱা ধুনীয়া
অ আগতে আকৌ হেৰিও দিয়ে নহয় সৰু সৰু মাছটো যে সেই মাছটোও পাতত দিয়ে ন হালধি আৰু আদা পাতত যে মেৰিয়াই দিয়ে
উম উম সেইটোও দিয়ে বহুত ধুনীয়া লাগে
আজিকালি সেইবোৰ নকৰাই হ'ল আৰু
উম আজিকালি মানুহৰ সময়ো অভাৱ হ'ল স্কুল কলেজ টিউচন হয়নে
উম এলাহো হ'ল আৰু
ঘলে আহু হলিতা আগতে মাকহঁতে স্কুল পঠিয়াই পেলাই ঘৰত কাম কৰে আজিকালি মাকহঁতো ল'ৰা ছোৱালীৰ লগত সমানে স্কুল যাবলগীয়া হয় অ গতিকে দিনটো হম ম মইও যাওঁ উপায় নাই সেইটোয়ে অ বাৰু ঠিকে আছে দিয়া মোৰ লৰাটোৱে আমনি কৰি আছে ন ৰাখিছো দিয়া ন অ অ অ